জ্যতিষমান ভালে আছ?
হয় ভালে আছো, তোমাৰ ভালনে?
ভাল, ভাল, য্যোতিষ্মান। কথা এটা গম পালোঁ, তুমি কেইদিনমান আগতে জয়ছলমাৰ ফুৰি আহিলা নেকি?
হয়, হয়, হয়, মই তাত গৈছিলো।
কেনে লাগিল ভ্ৰমণটো?
অ, ভ্ৰমণটো মোৰ বাবে এক স্মৰণীয় অভিজ্ঞতা আছিলে, আহ, জেচলমাৰক যিহেতু টো, সোণালী চৰ বুলিও কোৱা হয়।
বাহ, তাত কি কি ঠাই চালা?
আহ, প্ৰথমে মই জেচলমাৰ দুৰ্গ চালো, আহ, চাইছিলো আহ এই দুৰ্গটো হালধীয়া। আহ, বেল পাতেৰে নিৰ্মাণ কৰা হৈছে আৰু সূৰ্যৰ পোহৰত সোণৰ দৰে জিলিকি থাকে।
দুৰ্গটোৰ বিষয়ে আৰু কিবা বিশেষ কথা আছে নেকি?
হয়, হয়, হয়, এইটো পৃথিৱীৰ কেইটামান জীৱন্ত দুৰ্গৰ ভিতৰত এটা। ইয়াৰ ভিতৰত, মানুহে এতিয়াও বাস কৰে।
খুবেই আকৰ্ষণীয় আৰু কিবা দৰ্শন কৰিলা ঠাই?
অ, মই পাতোৱা কি হাবেল, নাট মাল কি হাবেল, আৰু আহ, গদিশৰ সটো চাইছিলো। এই ঠাইবোৰৰ স্থাপত্য কলাই, মোক বহুতো মুগ্ধ কৰিছিল।
ধুনীয়া মোৰ ভূৱনলৈ গৈছিলা নে?
নিশ্চয়, নিশ্চয়, মই চাম। পালিয়ৰলি গৈছিলো, উটৰ পিঠিত উঠি মৰুভূমি কৰাৰ, অভিজ্ঞতা। অসাধাৰণ আছিলে মোৰ কাৰণে।
আচ্ছা, জোতিশমান মৰুভূমিত সূৰ্য-সূৰ্যাস্ত কেনে দেখা যায়?
অ, অতি মনোমোহা। আহ, বালিৰ ওপৰত পৰা সূৰ্যৰ সোণোৱালী, ভাই এক অপূৰ্ব দৃষ্টি, সৃষ্টি কৰে।
তাত, স্থানীয় সংস্কৃতিৰ কোনো, অনুষ্ঠান দেখিছিলানে?
হয়, হয়, হয়। সন্ধিয়া, ৰাজস্থানী লোকনৃত্য আৰু লোকসংগীতৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ। শিল্পীসকলৰ প্ৰদৰ্শন অতিশয়, চমৎকাৰ আছিলে।
আচ্ছা তুমি যে তাতে গৈছা, খাদ্য কেনেকুৱা লাগিল খাই?
অ, খাদ্য ভালে লাগিলে, খাদ্যৰ অ, তাৰে খাদ্য অ, অতিকৈ সোৱাদযুক্ত আছিলে, তোমাৰ ডালবাতি আছিলে, ডাল বাতি চুৰমা আদি ৰাজস্থানী খাদ্যৰ সোৱাদ লৈছিলো। খাদ্যবোৰ খুবেই সোৱাদো আছিলে।
আচ্ছা, ভ্ৰমণৰ পৰা কিবা শিকিলা?
হয়, মই ৰাজস্থানৰ ইতিহাস, সংস্কৃতি আৰু মৰুভূমিৰ জীৱন ধাৰণৰ বিষয়ে বহুতো নতুন কথা জানিবলৈ পালোঁ।
শুনি বহুত ভাল লাগিল। মইও সুযোগ পালে জয়ছলমেৰ ভ্ৰমণ কৰিব বিচাৰিম।
নিশ্চয় যাবা, জেচলমেৰ এখন অতি সুন্দ-সুন্দৰ ঐতিহ্যকৰ চহৰ। ইয়াৰ সৌন্দৰ্য আৰু সংস্কৃতিয়ে যিকোনো পৰ্যটকৰ মন-মন মুগ্ধ কৰে।
ধন্যবাদ বন্ধু, তোমাৰ অভিজ্ঞতা শুনি মোৰো যাবলৈ বহুত ইচ্ছা হৈছে।
ধন্যবাদ ধন্যবাদ, আশা কৰোঁ তুমিও এদিন জেচলমেৰ ভ্ৰমণ কৰি এক সুন্দৰ অভিজ্ঞতা লাভ কৰিবা, বাৰু ৰাহুল তুমি অ' তুমি এনেই আ' কোন জেগাত ভ্ৰমণ কৰিছা, কি কি ঠাইলৈ গৈছা তুমি?
মই তোমাৰ কাজিৰঙালৈ গৈছিলোঁ।
হয়, তাৰ বিষয়ে অলপ ক'বা নেকি কেনেকুৱা লাগিল তোমাৰ অনুভৱ কাজিৰঙালৈ?
কাজিৰঙাত তোমাৰ গড় দেখা পাইছোঁ, তাৰপিছত তোমাৰ
অ
অ' কেইদিনমান আগতে মানে প্লেনিংটো কৰিছিলোঁ, বহুতদিনৰ পৰা যোৱাৰ ইচ্ছা আছিল, শেষত সুযোগ পাই গ'লোঁ।
হয়।
মানে প্লেনিং তো অলপ আগতেই-আগতীয়াকেই প্লেন কৰিছিলোঁ, প্ৰথমে যোৱাৰ সময় থকাৰ সময়, ঘুৰিবলগীয়া ঠাইবোৰৰ বিষয়ে অলপ খবৰ লৈছিলোঁ, তাৰ পিছত গাড়ীৰ ব্যৱস্থা কৰি ৰাওনা দিলোঁ আৰু।
হয়। অ' মই কা-মই-মই কাজিৰঙা এবাৰে গ'লো, তাতে মই অ', এশিঙীয়া গঁড় চাবলৈ মই সুযোগ পোৱা নাছিলোঁ যদিও তাতে থকা বন্য হাতী আৰু বন্য হাতী আৰু অ' অ' কিছুমান আ-তাৰে জীৱ জন্তু, যেনে বান্দৰ, এইবিলাকে মোৰ মন অতি মনোমুগ্ধ কৰিছিলে, মই বহু বছৰ আগতে গৈছিলোঁ।
আচ্ছা। তোমাৰ তেতিয়া যাওঁতে, তুমি কাজিৰঙা ফালে যাওঁতে বাটত কিবা কষ্ট হৈছিল নেকি?
অ', বাটত তেনে কষ্ট হোৱা নাছিলে, আমি জিপচী চাফাৰী লৈছিলোঁ, অ'। খালি আমি হাতীৰ চা-চাফাৰী কৰা নাছিলোঁ, জিপছি চাফাৰীটো কৰিছিলোঁ। তোমাৰ মানে আ, এক্স-তোমাৰ মানে জিপচি খন মানে অ' জিপচি যিহেতু অ'-অলপ অ' বেগেতে যায় ত' আমি বস্তুবোৰ চাইছিলোঁ, মানে, কিন্তু আ হাতীৰ চাফাৰীত মানে অ' বেছি সুবিধাজনক হয় জিপচি চাফাৰীতকৈ।
আচ্ছা।
বাকী তোমাৰ কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য কেনে লাগিল?
বহুত ধুনীয়া।
হয়
মানে আমি যেতিয়া গৈছিলো ন
হয়।
তেতিয়া ৰিজৰ্টত আছিলোঁ।
হয়।
বহুত আৰামদায়ক আছিল, কোঠাবোৰ পৰিষ্কাৰ আছিল, পৰিৱেশটো যথেষ্ট শান্ত আছিল।
হয়। অ' আৰু তুমি কাজিৰঙাত কি কি দেখিলা আজি?
কাজিৰঙাত তোমাৰ এশিঙীয়া গড়টো চালোৱেই, সেইটো। তাৰপিছত ব ব বনৰীয়া হাত হাতী, হৰিণ, মহ বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পাইছিলো।
অ' অ '। গঁড়টো ওচৰৰ পৰা দেখিবলৈ পালানে?
হয়' জীপ চাফাৰীৰ সময়ত বহুত ওচৰৰ পৰা গড় দেখিছিলো। সেই মূহুৰ্তটো সচাকৈ ৰোমাঞ্চকৰ আছিল বাৰু।
চাফাৰী অভিজ্ঞতা কেনে আছিলে?
চাফাৰী অভিজ্ঞতাটো ভালে, জংঘলৰ মাজেৰে গাড়ীত যাত্ৰা কৰি। মানে প্ৰকৃতিৰ যিটো সৌন্দৰ্য উপভোগ কৰিবলৈ পাইছিলো।
কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য কেনে লাগে?
উম' উম ' অভিয়াচলি ভালেই লাগিব, যিহেতু সেউজীয়া ঘাঁহনি। বনাঞ্চল দেখি, মনটো প্ৰফুল্লিত হৈ উঠিছিল।
এনে তাত গৈ তুমি কিবা শিকিলা নে?
বন্যপ্ৰাণীৰ সংৰক্ষণৰ গুৰুত্ব বা প্ৰকৃতি ৰক্ষাৰ প্ৰয়োজনীয়তা। বিষয়ে বহু কথা গাইডছবিলাকে কৈছিল আৰু।
হয়' শুনি খুব ভাল লাগিল, মইয়ো এদিন আ কাজিৰঙা ভ্ৰমণ কৰিব বিচাৰো, মানে আগন্তুক আগতে এবাৰ গৈ আহিলো কিন্তু সেয়া বহু বছৰ আগত আছিলে, যিহেতু সেইকাৰণে এ বৰ্তমান সময়ত মানে মই যোৱা নাই। ত'মইও তোমাৰ কথা শুনি মোৰো যাবলৈ ইচ্ছা বহুত হৈছে ত, মানে মইও নিশ্চয় যাবলৈ বিচাৰিম।
যাম, যাম এদিন আমাৰ ফ্ৰেণ্ড বিলাকে যাম। লগৰ কেইটা তোমাকো কৈ দিম।
ঠিক আছে, ঠিক আছে আৰু কাজিৰঙা যিহেতু অসমৰ গৌৰৱ, সকলোৰে এবাৰ হলেও দৰ্শন দৰ্শন কৰা উচিত। সকলো ৰাইজৰ যিহেতু অসমীয়া গৌৰৱ হয় আমাৰ।
উম' তোমাৰ চাফাৰিৰ অভিজ্ঞতাটো কেনেকুৱা আছিল? যিহেতু তুমি বহুত বছৰ আগতেই গৈছিলা।
হয়' আ মই, মই এক্সচোৱেলী বিদ্যয়ালয়ৰ ফালৰ পৰা গৈছিলো। বিদ্যালয়ৰ ফালৰ পৰা এক্সকাৰ্চন নিয়া হয়। যিহেতু মই তাত গৈছিলো। ত' আমাৰ বিদ্যালয়ৰ ফালৰ পৰা লৈ যাওঁতে, আ আ আমাৰ যিখিনি আ মোৰ যিখিনি সহপাতি আছিলে ছাত্ৰ ছাত্ৰীসকলক মানে আমাৰ জিপচি চাফাৰীত আমাক লৈ গৈছিলে, ত জিপচি চাফাৰীত লৈ যাওঁতে মই তাতে যিহেতু ক'লোৱেই, মই গড় কমকে দেখিলো গঁড় এটাই দেখিছো চাগে, কিন্তু মই বন্য হাতী হাত, হাতী আৰু বন্য বন্যপ্ৰাণী হাতী আৰু মই। বাঘ এইবোৰ দেখিবলৈ মই সক্ষম হৈছিলো। আ অলপ ভয়ো লাগিছিলে আ যিহেতু অলপ ওচৰৰ পৰা দেখিছিলো। কিন্তু মানে সেয়া মোৰ কাৰণে অতি মনোহক আছিলে, মই তাৰ আগ, তাৰ আগলৈকে মই এনেকুৱা একো আ, বন্য প্ৰাণী ইমান ওচৰৰ পৰা আ, যেনে হাতী, বাঘ এইবিলাক মই ইমান ওচৰৰ পৰা দেখা নাছিলো। বাকি হয়।
এতিয়া তোমাৰ মতে তুমি যে বহুত বছৰ আগতেই গৈছিলা? তেতিয়াৰ গঁড়ৰ সংখ্যা আৰু বৰ্তমান চলি থকা সময়ত গঁড়ৰ সংখ্যাটো বেছি বুলি ভাবা নেকি?
অ', মই ভাবো আগৰ দিনত অ আ, আমি যেতিয়া গৈছিলো তাৰ আগে আগে যিহেতু অসমত আ, অসমত এশিঙীয়া গঁড়ৰ হত্যা কৰা হৈছিলে বহুতো হেৰি কাৰণত অ' সেই তেতিয়া সেইটো বেছি আছিলে এতিয়া সেইটো আমি এতিয়া শুনিবলৈ নাপাওঁ তেনেকে। আ, আগৰ দিনত মানে তোমাৰ আ আগৰ দিনত মানে দুষ্কৃতিকাৰীয়ে তোমাৰ গঁড়ৰ গঁড় আমি প্ৰায়ে, আমি প্ৰায়ে মানে বাতৰিত শুনিবলৈ পাওঁযে গঁড়ৰ মানে হেৰি খৰ্গ কাটি লৈ গৈছে হেৰি গৈছে, এতিয়া সেনেকে শুনিব পোৱা নাযায় মই ভাবো অ', গঁড় আগতকে কমিছে যদিও মানে গঁড় আগতকে কমিছে কিন্তু এতিয়া মানে গঁড়বোৰ সংৰ সংৰক্ষিত হৈ আছে ভালদৰে, কাৰণ এতিয়া চোৰাং চিকাৰিৰ মানে আমি বাতৰিবোৰ সেনেকে শুনিবলৈ নাপাওঁ।
তেতিয়া তোমালোকৰ লগত গাইডছ গৈছিল নিকি?
অ', হয়, হয়, হয়। আমাৰ একচুৱেলি আ, জিপছি ছাফাৰী যোনজনে আ, যোনজনে গাড়ী চালক আছিলে যোনে আমাক জিপছিত উঠাই লৈ গৈছিলে। তেওঁৱে - তেওঁৱে আমাক গাইড কৰিছিলে তেওঁৱেই আমাক দেখাইছিলে কোনফালে যাব লাগে তে আ, আ, আ, কোনফালে যাব লাগে, কোনফালে কি চাব লাগে তেওঁৱে আমাক দেখাইছিলে। ক'ত ক'ত মানে ৰখাব লাগে তাকে মই ভাবো জিপছি ছাফাৰীতকে তোমাৰ হাতীৰ ছাফাৰী জন্তু হয়। হাতীৰ হেৰিটো বেছি বেছি মানে মনোমোহা মানে বেছি ভাল বুলি ভাবো মানে। বাকী তোমাৰ কোন তোমাৰ মতে কোনটো ভাল মানে তোমাৰ কি ভাল লাগিলে মানে? তোমাৰ তুমি তুমি চাফাৰী হাতী চাফাৰী কৰিছা নে? বন্য চাফ বন্য আ হাতীৰ ছাফাৰী কৰিছা নে জিপছি ছাফাৰী কৰিছিলা যেতিয়া গৈছিলা তুমি?
মই তোমাৰ হাতীৰ ছাফাৰীটো কৰিবলৈ নাপালোঁ। কিন্তু মোৰ কৰিবলৈ বহুত মন আছিল কিন্তু নোৱাৰিলো জীপ ছাফাৰীয়ে কৰিলো।
অ', তোমালোকে এনে কৰ পৰা আৰম্ভ কৰিছিলা যাত্ৰা?
আৰম্ভ তোমাৰ ঘৰৰ পৰাই কৰিছিলোঁ ৰাতিপুৱা টাইমত।
হয়। অ', কাজিৰঙা পোৱাৰ পিছত এনে তোমাৰ প্ৰথম অনুভৱটো কেনেকুৱা আছিলে?
অভিয়াচলি ভালেই হব যিহেতু ইমান ধুনীয়া ঠাই। জন্তুবোৰ আছে চৰাই সেউজীয়া দৃশ্য।
হয়, সত্য কবলৈ গলে মোৰো বহুতে ভাল লাগিছিল একচুৱেলি বহুত দিন ধৰি মই ছবিত দেখি আহা ঠাইখন নিজৰ চকুৰে দেখাৰ অনুভৱটো একেবাৰে বেলেগ। চাৰিওফালে তোমাৰ সেউজীয়া পৰিৱেশ গছ গছনি খোলা আকাশ সকলো মিলি এক শান্ত অনুভূতি।
উম।
অঁ, তুমি তাৰে খাদ্য স্থানীয় খাদ্য খাইছিলা নেকি?
স্থানীয় খাদ্য মই ৰিজৰ্টত আছিলো, ত তাৰে ৰিজৰ্টত হয় মই আমাৰ অসমীয়া স্থানীয় হয়তো যোনে ভাত আৰু তোমাৰ মাংস এইব এইবোৰৰ মই সোৱাদ লবলৈ আঁহ সোৱাদ লৈছিলো। তুমি এনেই প্ৰথমতে কি দেখিছিলা তাতে গৈ?
তাতে তোমাৰ যেতিয়া ৰাস্তাৰে গৈছিলোঁ জীপ চাফাৰী কৰি, তেতিয়া তোমাৰ হৰিণ
হয় হয়, তুমি বনৰীয়া মহ দেখিছিলানে?
চাইিছো চাইছো।
অঁ ভয় লাগিছিল নেকি তোমাৰ?
অঁ হা।
ভয় লাগিছিল নেকি তোমাৰ
ভয় লগা নাই। অলপ উত্তেজনা আছিল, কিন্তু গাইডে কৈছিল যে নিয়ম মানি থাকিলে বেছি ভয় নালাগে।
হয় হয়। আৰু তুমি চৰাইবোৰ দেখিছিলাানে আৰু সেইবোৰ কেনেকুৱা আছিলে দেখিছিলা যদি?
বহুত ধৰণৰ আছিল, কিছুমানৰ নামো নাজানো নহয়। কিছুমান ৰং আৰু উৰণ দেখিলে চকু আঁতৰিবহে নোৱাৰে।
হয়। কাজিৰঙাত কেৱল চাফাৰীয়ে কৰিলে নেকি?